হেল্ল' হেল্ল' অঁ দাদা কি কৰি আছে। কি কৰি আছে দাদা।
এ আছো দিয়া, হা হেল্ল' শুনি আছো, আছ আছো।
অঁ, মই অঁ আছো- আছো। আছো দিয়ক, মইও আছো এ অলপমান এই তাৰমানে পানী আহিছে না, দলং আমাৰ নাই তাৰমানে শাকো শাকুৰ কাম কিবা কৰি আছো, শাকো শাক নাই দলং সংটানে মেৰামতি কৰি আছো আৰু কি বুলি কয়।
দে ঠিকে আছে দে আৰু বাকি ক'ত আছা
মই সেই গাঁৱতে আছো মই দাদা। উম
হয় নেকি ভাত চাত খালি নে?
নাই নাই-নাই খুৱা নাই এ মই, নাই নাই-নাই খোৱা নাই ৰ'ব, এই তাৰমানে দলঙৰ কাম কৰি আছো তাৰমানে মানুহ মেক্সিমাম বিশ জন মান লগাই দিছো। এ নাই সিহতে কাম কৰি আছে আৰু সিহঁতৰ কাৰণে আমাৰ ইয়াতে খানা তানা বনাইছে। নে খানা তানা আয়োজন কৰিছে আৰু তেওলোকক সিহঁতক। এ খুৱাই মিলাই, এ মই কি বুলি কয় সেই তমানে খাম বুলি ভাবিছো ৰ'ব। ন নাই আৰু গোটেই কাম গোটেইখিনি কাম মোৰ ওপৰত। ত অলপমান নিৰ্ভৰ কৰিছে না ইমান দিন হওক।
বাকী বাবু বাবু বাবুহাত কেনে আছে।
অ' ভালে আছে ভালে আছে ভালে আছে ব বৰ্তমান একদম আছে আছে আছে দিয় আছে অ' আপোনালোক।
এ আছে আছে বাক, অ' ভালে আছে ভালে আছে। ফেমেলি ঠিকে আছে এই বাকী অলপ মানে মোৰ কাম বহুত দিন ব বহুত দিনৰ মূৰত কাম বহুত দিনৰ মূৰত পালো বোলো। বহুত দিন দেখা দেখি হহাও নাই
অ হয় হয় হয় হয় মই দেখা নাই ৰব সেইকাৰণে আজি মনত পৰিল সেইকাৰণে আপোনাক কল কৰিলো মই
নাই ঠিকে আছে মইও মানে বহুত দিনৰ মূৰত দেখ দেখি হল হয় ত মানে সেই চ খবৰ চবৰ পোৱা নাই বাকী বোলো দেচোন কি হয় একবাৰ ফোনটো পালোঁ ভাল লাগিল মানে এতিয়া এই মই ভাতটো খাই উঠি লৈ আৰু ফোনটো কৰিলো ৰ
অ অ অ অ মইো আপোনাৰ কথাই মই ভাবি আছিলোনে কি বুলি কয় দাদা ত মই আপোনাৰ মই ভাবি আছিলো তেখেতে মোক দেখোন একো হেৰি কৰা নাই এ সেই কাৰণে আৰু কি আৰু শোনা পনি হ ভাল লাগিছে নে?
বাকী এটা ধৰ
কিবা হা-হা কি কৈছে?
নহ বাকী বোলো কাম চলি আছে আৰু তীব্ৰগতিত।
নাই আছে-আছে-আছে-আছে-আছে দিয়ক - আছে দিয় এই বৰ্তমান তাৰমানে পানী আহিছে না। এই দলংখানৰ কাম মানে আমি যিখিনি মানুহজনক কৰি আছো। আৰু কি বুলি কয়, যিমান দিন হও যে পানীৰ কথ থা নে নাই।
অহ ' এতিয়া কি পানী মানে, সেই পানী বহুত হৈছে নেকি? পানী বহুত হৈ গৈছে
হা-হা কি কৈছে? পানী বৰ্তমান মেক্সিমাম এতিয়া এই কি বুলি কয়, সিমান হোৱা নাই, কিন্তু হ'ব চাগে না।
পানী। এতিয়া পিছে পানীৰ চিজিনে আহিল ন আৰু।
অহ' ইটো তেনহ অহ এইটো তাৰমানে আপোনাৰ এইটো পানী হয় এনে। অহ' হয়- হয়-হয়।
এইটো বাৰিষা চিজন আৰু এতিয়া পানী চানী অলপ হ'বহে আৰু।
অহ' হয়- হয়।
অহ' হয় দিয়ক।
বাকী অহ ই অহ তাতে। বাকী ভাই ভাব মানুহ বিলাক ক'ত ভাত খাই আছে? মানুহ গিলা ক'ত ভাত খাইছে?
অ'।
হেল্ল!
আপোনাৰ কি বুলি কয়, এই আমাৰ ইয়াতে তাৰমানে অ' কি বুলি কয় ঘৰতে মাতিছো সিহঁত ত বেছি মানুহ নহয়, ন। বৰ্তমান বিশ জন মান মানুহ। উম', উম' বিশজনমান মানুহ কাম কৰি আছে। অ', অ', হয়', হয়। এহ আমাৰ নাই-নাই বিশ জন মান মানুহ। আমাৰ বাৰাণ্ডাত। কি বোলো মানুহখিনি কি বোল?
দিছে বাৰণ্ডিয়াতে দিছে আৰু বাৰণ্ডিয়তে দিছে। দিছে আৰু।
অহ ' হয় দিয়ক - হয় দিয়ক।
ঠিকে আছে দে নিজে - নিজে বনাইছে নে না বেলেগ ৰান্ধনী মতসা।
নাই' নাই এই আমাৰ আমাৰ এই তানে বৰপিটা ল'ৰাটো তানে ভাল ৰান্ধে দেই। খানা তেখতক তমানে মাতি ফেলাই বনাবা দিলো ন কিবা এটা হাজিৰা দিম আৰু চাগে কি বুলি কয়।
আ যে ইমান গৰমত বনাইছে তো কিবা এটা ধিবাই লাগিব ন। ইমান অ' ইমান গৰমৰ কি কি আইটেম কি কি বনাইছে।
আইটেমতো আপোনাৰ আমি ন। শংকৰীয়া মানুহ না এতিয়া শংকৰীয়া মানুহ হ'লে জানে আমি নিৰামিষে খাওঁ মানে নিৰামিষ খাদ্য যি মাছ চাছ নাই। অ' নাই, নাই, নাই, নাই দালি আৰু পনীৰ
পনীৰ বনাব লাগিছিল অলপ পনীৰ
নাই, নাই বনাইছে -বনাইছে এইটো
পনীৰ বনাইছে দালি, চবজি দালি, চবজি, পনীৰ আৰু
আৰু এই এইটো পাপৰটো আছে। চাগে।
অ' পাপৰতটো আৰু নিৰামিষত লাগেদে খালে বঢ়িয়া খাদ্য বনাইছে।
অ' শুনকচোন সভাপতি হলে বহুত তেনেকুৱা নাই বহুত খিনি কাম তেনে কৰিব লগা হয় না গাঁৱৰ কাৰণে এনে সভাপতিজনে কৰিব লাগে।
সেইবিলাকতো কাম কৰিবই লাগিব আৰু
অ
উ কাৰণ এতিয়া গোটেই মানুহখিনি গোটেই মানুহখিনি দায়িত্বত আহি যায় না গোটেই দায়িত্ব বিলাক গোটেই আহি যায় সেই দায়িত্ব বিলাক পালন কৰোতে আৰু চলব য় লাগে উপোপাই নাই
আৰু এটা কাম মোক তোমাৰ ৰাইজে দিম দিম বুলি যেনে কৈ আছে এই আমাৰানে এটা স এই তাৰমানে পথাৰত যোৱা ত ত মানে গাটা আটা পুৰ পুৰ কৰিব লাগ জাম তো তেনে গটা হৈ তেনে গৈছে মানে নাই এই সেইটো কাম মানে মোৰ মোৰ আৰু মনতটো অমান শান্তি হ'ব আৰু যেনে আৰু মই ৰাইৰ কাম কৰি পেলাই এনেও মানে মই ভাল পাও ন নে
তোৰ কিমান মান এিমেট টো কিমান হ'ব
মেক্সিমাম তো এইটো হ'ব চাগে কি বুলি কয় এনে পাঁচ লাখ ছয় লাখ মান হ'ব আৰু কি বুলি কয় মানে ইমান টকা মাতি পেলালে এইটো পুৰ হ'ব চাগে কি বুলি কয় নে
টে ট্ৰেক্টৰ নে
ট্ৰেক্টৰ ট্ৰেক্টৰ আৰু সেই দাম্পাৰে লগাই দিম ৰবক কি বুলি কয়
অ অ ভালকে সেই অ নাই এতিয়া এই বালা মাটি পেলাব লাগে বালা মাটি পেলালে তাৰ মানে বস্তুতটো বহি যায় ন বস্তু কামতটো ভাল হয় আৰু এতিয়া কাচুৱা মাটিতো কেনেকুৱা হয় মানে বহি যাই ঠিকে কিন্তু এই তলত মানে অলপমান গাটা গটা তাইপ সেই যায় মানে অলপ চাউণ্ড টো ওলাই আৰু মানে সেই পাৰফেক্ট নহয় ভাল বালা মাটি হ'লে বঢ়িয়া হয় আৰু ভিত ত
হয়- হয়- হয় -হয় দিয়ক
উম।
সম্পূৰ্ণ কৰাৰ পিছতে মোৰ মনটো অলপ শান্তি হব চাগে জানে। এই নহও বস্তু অলপ এই আপোনাৰ।
কামটো কিমান পাৰ্চেণ্টেজ কে।
কামটো বৰ্তমান আধা আধা। তাৰমানানে সেইয় আৰু অ কি বুলি কয় বৰ্তমান মই ষ্টাৰ্টিং দিয়া নাই মই আপোনাক ক'লোৱে দেখোন যে এইটো কাম পালে সেইটো কাম সেইটো কাম কৰাৰ পিছতে মোৰ মনটো তাৰমানে শান্তি হব সেইটো কৈছো।
এইটো কিমান মান গ'ল শতকৰা কিমান মান গ'ল মানে কামটো। কাম কৰা কিমান মান গৰ। কিছু গেছে নো আধা আধা পাৰ হৈছি আধা
এনে পাঁচ দিন মান কৈছোঁ আৰু যেনে পাৰদিনতে অলপমান হেৰি হৈছে উম
পাঁচ দিন মান কৰিছো আৰু কাম উম কেইদিনমান লাগিব এনে গট টেল টেল কিমান দিন লাগিব।
আপোনাৰ এইটো কাম মেক্সিমাম? বিশ দিন পঁচিশ দিনত ক্লিয়াৰ হৈ যাব নে মোৰ কামটো। আৰু আৰু যি নহওক কি বুলি কয় ৰাইজৰ সেৱাই হয় ন নাই মানৱ সেৱা বুলি যে কয়।
অ' সেইটোতো হয়ে আৰু। কামখিনি। এ দেই আৰু বালা মাটি পেলো বালা মাটিটো পেলালি বস্তুটো অলপমান। চিঠিটো ভাল হ'ব মানে হেৰিটো বাল মাটিত। টো বহি সেইটো কাৰণে ভাল হ'ব আৰু বস্তুটো আৰু পানী চানী বেছিকে মাৰি দিবি আহ।
আপোনাৰ এই মানে এইটো ৰাস্তা চিষ্টেমতে হ'ব তাৰমানে সটো সকলো যে হোৱাৰ পিছত আমি তাতে এই চাইড। চাইড বাম তনে মাৰি দিম
অ' তো কৈছো মই তাকে কৈছো মানে বালা মাটি দিলি তাৰ মানে বস্তুতটো ভাল হয় আৰু তাৰউপৰি এ মানুহ মানুহ ভাল পা লব ন। বস্তুটো আৰু পানী চানী পানী চানী অলপ বেছিকে মাৰিব কামটো ভাল হ'ব। ভালকে কৰিলে ভাল হয় আৰু ৰাইজৰ বস্তুটো, ৰাইজৰ কাম আৰু
ৰবচোন অ', অ', অ' হয় উ নোৱাৰে নোৱাৰে নোৱাৰে ৰব সেই আপোনাৰ দেউতাৰ দেউতা কিবা হৈছে নেকি? এ মই এনে শুনিছো। এনে কি বুলি ক এ কিবা প্ৰব্লেম আছে নেকি দেউতাৰ হেল্ল'।
দেউতাৰটো আৰু এই বেমাৰ। বেমাৰ হৈছিলে। মেডিকেলত থলো।
উম।
তাৰ পিছত সেইয়া আৰু এই এইগিলাখন আৰু বয়সৰ লগে লগে
অ' হয় হয় দিয়ক নহ'লে মই অলপমান। অ এই বেলেগ দিনা আৰু কথা পাতিম আপোনাৰ লগতল এতিয়া তাৰমানে মোক এই সেই ৰাইজৰ ভানটো ত মাতি আছে মোক কি বুলি কয় উ হ'ব উম উম দিয়ক আহ আহ আহ আহ আহ হ'ব হ'ব হ'ব দিয়ক উ উম উম
হেল্ল'
উম হেল্ল' হ'ব দিয়ক
অ দিয়ক দিয়ক ৰাহুল অ দে ঠিক আছে অ অ অ হ'ব দিয়ক